অ, কি কৰি আছা?
অ, এনে বহি আছিলো ৰ'বা তুমি কি কৰিছা?
মইও এনে বহি আছো। খবৰ
অ অ খবৰ ভালে দিয়া তোমাৰ কেনেকুৱা খবৰ পিছে।
অ, ময়ো আছো ভালে।
অ, পিছে চাহ-পানী কিবা-কিবি খালোনে নাই?
অ গধূলি চাহ খাইছিলো এতিয়া ভাতে খাম ৰাতি হ'ল।
অ অ সেইয়াই ময়ো জাষ্ট খাই কেনে উঠিলো ৰবা এই মাত্ৰ।
অ
উম পিছে দিনটো কি কৰিলা আজি।
দিনটোত মই ৰাতিপুৱা উঠি চাহ, পানী খাই এনে অলপ ড্ৰয়িং কৰিলো কিতাপ পঢ়িলো।
অ অ পিছে কি তোমাৰ পঢ়ি কেনে ভাল পোৱা নে। কি?
অঁ মই এনেই ফ্ৰী টাইমত পঢ়ি কিনে ভাল পাওঁ। ষ্টৰী এনেকুৱা নভেল টাইপ তুমি পঢ়ানে।
মই কেতিয়াবা কেতিয়াবা পঢ়ো মই বেছিভাগ কিছুমান কমে বিলাক পঢ়ি কেনে ভাল লাগে। মই চটচ কমেণ্ট উম ত' সেইবিলাকে মোৰতো বেছি পঢ়া বাৰু এনেকুৱা নাযায় মই দিনটো মোবাইল চাৱাতে- গোটেই দিনটো যায়।
অ মোবাইল চোৱাৰ লগত এইবোৰো কৰিব লাগে বেছি।
অ হয় হয়। বেছি ঠিকে কৈছা তুমি একদম বেছি। মোবাইল টো চালে মানে কি হৈ যায় মানে এই বাহিৰা বস্তু- বস্তু বিলাক জাতা চোৱা যায়। আৰু মোবাইলত কিতাপতটো পঢ়িলে মানে কিবা এটা ভাল জ্ঞান, এটা পাই আৰু সেইকাৰণে কিতাপ পঢ়া বেচি
উম কিতাপ পৰা অভ্যেষ কৰিব লাগে।
অ তোমাৰ ভালে অভ্যাস আছে দিয়া।
আৰু তোমাৰ এতিয়া ডেইলি ৰুটিন কেনেকুৱা।
মোৰ এতিয়া ডেইলি ৰোড- এতিয়াটো বৰ্তমান। একো নাই ন মাজতে মোৰ মানে ৰুটিনটো ঠিকে চলি আছিলে এইকেইদিন বন্ধ হোৱাৰ পৰা।
অহ
ঘৰতে আছো আৰু কি কৰিবা। আগতে যেনেকুৱা এতিয়া কলেজ আছিলে ত ৰাতিপুৱা শুই উঠো ছয়টা বজাত শুই উঠি কেনে আৰু অলপ গা চা ধুই ঘৰৰ অলপমান কাম চাম কৰি কেনে যাবই হয় কলেজত কিবা খাই বই কলেজত যাও ত কলেজৰ পৰা আহি পোৱা মানে মোৰ তিনটা মান বাজে ত' তিনটামান বাজি কেনে আৰু টিউচনত টিউচন কৰিব লগা হয় মই মানে টিউচন কৰাও ন মোৰ ষ্টুডেন্ট মানে সৰু বাচ্ছা বিলাকক মানে টিউচন কৰাও ত' সেইবিলাকক টিউচন কৰাওতে মোৰ অলপমান সময় লাগি যায় আৰু তাহাঁতক এঘন্টা দুই ঘন্টা সেনেকুৱাই মোৰ সময় খিনি গুচি যায় আৰু গধূলি হলে চাহ খাও চাহ পানী খাই সেইকাৰণে আৰু অলপ সময় মোবাইল চোবাইল চোৱা মানে বা নিজৰ খিনি অলপ চলপ কেতিয়াবা ইচ্ছা কৰিলে নিজৰ
মোৰো তেনেকুৱাই হয় ক'ব গ'লে ৰুটিন টো
নিজৰখিনিও পঢ়ো ঠিকে আছে আৰু কি কৰিবা কোৱাচোন এইখিনিয়ে আৰু আমাৰ ডেইলি দিন এইকেইদিনতো কতো একো কৰাই নাই
সেইটোয়ে এইকেইদিন কলেজ নাথাকিলে ঘৰতে থকা যায়
অ
মই ৰাতিপুৱা উঠো উঠি মুখ চুখ ধুই মই ক'লো মোৰ ৰুটিনটো সেনেকুৱা চিম্পলে হয় ৰাতিপুৱা উঠো উঠি মুখ চুখ ধুই কিনে এনেও অলপ কেতিয়াবা এক্সাৰচাইজ কৰো
যাই আৰু
অ শুনা পাই আছানে মোৰ কথাখিনি
উম অ অ
অ সেইটোয়ে ক'ব খুজিছো মোৰ ৰুটিনখিনিও মানে অ তুমি টিউচন পঢ়োৱা ন
অ মই টিউচন কৰাও এতিয়া ডেইলি লাইফৰ অলপমান কিবা এনেকুৱা খৰচা ওলাই যাও অ তুমিও টিউচন কৰোৱা উম টিউচন কৰাব লাগে এতিয়া চোৱা এনে ফ্ৰী টাইম আমি থাকো এনে নহয় অলপমান নিজৰ হাত খৰচা ওলাই গলে অলপ ভাল হৈ দিয়াচোন
সেইটোয়ে এতিয়া লাগেই নিজৰ এটা খৰচা ওলাবৰ কাৰণে কিবা এটা কৰিবই লাগে
ইমানো ঘৰৰ বেন চাম ন ৰিচাৰ্জৰ দাম খিনিও যদি যদি আহে আমাৰ কাৰণে সেইখিনিও বহুত হয় আৰু সিহঁত ঘৰৰ মানুহ বিলাকো বহুত কষ্ট কৰে ন আহ অ বহুত কব গলে এতিয়াতো আমি এতিয়া সৰুতে খুজি থাকিব পাৰা আছিলো এতিয়া ডাঙৰ হয় কেনে আৰু ঘৰৰ পৰা পইচা খুজিব ভাল নালাগে নহয়
অ এতিয়া খুজিবও লাজ লাগে এতিয়া কাৰণ আমি ডাঙৰ হৈছো এতিয়া
উম
উম তুমি এনেই ডেইলি লাইফত কি কৰি ভাল পোৱা
মইতো এনে ডেইলি ৰুটিনত অলপমান টাইম পাছত মই এতিয়া ঘৰত থাকি এনে মানে কেক ড্ৰামা এনেকুৱা মুভি চভি চাই কেনে ইনজয় মানে সেনেকুৱা থাকি বেছি ভাল লাগে আৰু মোৰ আৰু যত মানে হাল্লা চিল্লা নহয় ঘৰখনত আৰু মানে অলপ চলপ ঘৰ চৰ পৰা চাফা চিকুণ কৰি কেনে ধুনীয়াকে এটা মুভি চুভি এটা ভাল চাই চাই কেনে সেনেকুৱা টাইম স্পেড কৰি ভাল লাগে আৰু মোৰ তোমাৰ কি কৰি ভাল লাগে?
মই কেতিয়াবা মুভি চাও কে ড্ৰামা চাও
অ তুমিও চোৱা কেদ্ৰমা চোৱা
উম চাও মোৰ ভালে লাগে।
অ মোৰো ভাল লাগে মইও কে ড্ৰামা চাও তাৰ পিছত সেনেকুৱা কিবা কিবি আৰু ঘৰৰ ডেক'ৰেচন চেকৰেচন এইবিলাক কৰো সেইবিলাকো ভাল লাগে। ত' মানে নতুন নতুন কিবা কিবি বনাই থাকো আৰু মোৰ ঘৰত ষ্টাইল বিলাক মানে চেঞ্জ কৰি থাকো। ত সেনেকুৱাই কৰি কিনে ভাল লাগে অ সেইবিলাকে হবি আৰু আৰু ফুল চুল গছ চচ ৰুই কেনে মোৰ ভাল লাগে সেইবিলাক
অ তুমিও ভাল পোৱা নেকি মইও ভাল পাওঁ মোৰো ঘৰত আছে বহুত কিবা কিবি গছ।
অ মোৰো ফুলৰ গছ প্লান্ত আছে আৰু গছ ৰুবও লাগে দিয়া। মই বিশেষ কে ফুলৰ গছে ৰুলো ৰুলে আৰু যি মানে যি যি লাগে আৰু মানে নিজৰ ঘৰৰ কাৰণে সেনেকুৱা গছ বিলাক মানে ৰুও আৰু ভাল লাগে আৰু তেতিয়া পৰিৱেশ অ পৰিবেশতটো চাই কেনেও ইমান ধুনীয়া লাগে তেতিয়া - বৰিং নহও আৰু তেতিয়া ঘৰত থাকি কেনে মানে এটা শান্তিৰ অনুভৱ হয়।
অঁ তোমাৰ এনেই ডেইলী লাইফৰ কোনটো হেবিট তুমি চেঞ্জ কৰিব বিচাৰা?
মোৰ এই বেছিকে মোবাইল চোৱাত
অ সেইটোয়ে চবৰে এইটোয়ে চবৰে প্ৰব্লেম চবে মানে ঘৰত থাকি অকল মোবাইল চোৱাতে যায়
অ ঘৰত থাকি মানে অলপ বাহিৰা এক্টিভিটিজ ঘৰৰ কাম চাম এইবিলাকত কৰিব লাগে, কিন্তু আমৰ হৈছে কি ডেইলী লাইফট ঘৰত থাকিলে অলপ মান কাম ধাম কৰি কেনে আৰু মোবাইল চোৱাত লাগি যাওঁ বেছিক আৰু কমকে নহয়, নহয় অলপ বেছিকে চোৱা যায়।
ত মোবাইল এবাৰ চাব ধৰিলে দুই তিনি ঘন্টা কেতিয়া পাৰ হৈ যায় গমে পোৱা নাযায় মানে একে লেঠাৰি চাইে থকা যায় ন ৰিল
চায়ে থকা যায় ৰিল। অ এই সেইবিলাক ৰীলস্কৰ কৰি থকাটো ইমান ঠিক নহয় না। মাজে মাজে চাব লাগে দিয়াচোন যিমান এটা জাগাতনো কিমান আৰু
অ এটা সময়ত চাব লাগে মানে লিমিট এটা ৰাখি কিনে চাব লাগে। মানে চব খিনি কামেই কৰিব লাগে।
কমাব লাগিব ৰবা এতিয়া নহ'লে বা আৰু কিমান আৰু এনেকুৱা কৰিম সৰুৰ পৰাতটো কৰি আহিলোয়ে। এতিয়া আৰু বাকী সময় খিনি নিজে ঠিক নকলে আৰু অভ্যাস কৰিলে বেয়া হৈ যায় ন
অ
চেষ্টা কৰি আছো ৰবা এতিয়াৰ পৰাই যিমান পাৰোঁ।
টো এটা ডিচিপ্লিনত চলালে সেইটো নিজৰ কাৰণে ভাল।
কাৰণে ভাল আৰু এনেকা ডিচিপ্লেনত সময়মতে খোৱাৰ পৰা - সেইটোয়ে সময়ৰ কাম সময় নকৰিলে বহুত পিছ পৰি যায় নহয়।
সেইকাৰণে এটা টাইম টেবুল বা এটা ডিচিপ্লিন থাকিব লাগে সদায়।
ডিচিপ্লিন থাকিব লাগে। ঠিকে কৈছা তুমি। হয়ে দিয়া আৰু দিছ। নাথাকে আৰু নিজৰে। পিছলৈকে আহিব লগা ভৱিষ্যতত বহুত ডাঙৰ সমস্যা হয়।
সমস্যাৰ সন্মুখীন হ'ব লাগে, বহুত প্ৰব্লেমো আহি পৰে।
উম ঠিকে কৰিছা বাৰু। উম, পিছে এতিয়া। কি ঘৰত সকলোৱে ভালনেে তোমালোকৰ?
অ, ভালেই আছে চবে। তুমি ঘৰৰ কাম কৰা নে, কেতিয়াবা, কেতিয়াবা।
কৰো ঘৰৰ কাম কৰিবই লাগে, এই অলপ আগতে মই কৰিয়ে উঠিলো ক'ব গলে।
অঁ।
ঘৰত মানে ঘৰ চৰ চাফা কৰা এইবিলাক কৰিব লাগে ভ।
অ' কৰিব লাগে ছোৱালী হয় কিনে তথাপিও কৰিব লাগে ল'ৰা ছোৱালী বুলি।
অ, কথা নাই সকলোৱে নিজৰ চাফ, চিকুণ কৰি ৰাখাত নিজৰ ঘৰখনিতটো নিজৰ ওপৰত কৰ্তব্য ন, উম।
কৰি থ'লে সেইটো এটা ডিচিপ্লিনেই হয় ডেইলী লাইফত।
অ', অ', সেইটোয়ে। এতিয়া আৰু ভাত, চাত খাই উঠিকেনে বাচন, চাচন একেবাৰে মানে ধুই থৈ দিয়ে আমাৰ মানে এনেকুৱা লেটাৰাকে ৰাখিব ভাল নালাগে, ন। আৰু অ, ভাল তো আৰু ৰাতিপুৱা উঠি উঠিকনে ইমান মহ হয় তো সেইখিনি সময়ত ধুবও ভাল নালাগে উঠিকে। আৰু আমাৰ ইয়াতে কয় যে জোঠা বাচন মানে ৰাতিপুৱা উঠিয়ে চাব নালাগে বোলে উম অমানতা আছে। আৰু আগৰ পৰা যিহেতু মানি আহা ত' সেইটো বস্তুতটো পৰম্পৰাতটো ৰাখিব লাগে।
অ' এনে তুমি ৰাতি কেইটা বজাত টোপনি মাৰা?
মইতো ৰাতি দছটা বা এঘাৰটা মানত মোৰ টোপনি আহিয়ে যায়।
অ, বহুত সোনকালে তুপনি মাৰাচোন।
অ' মানে আমাৰ অভ্যাসে হৈ গৈছে জল্দি। টোপনি মাৰা বেছি টাইম মানে সেনেকুৱা নাথাকো আৰু। আৰু মানে মোৰ এটা বেয়া হেবিট আছে মানে বাই। যদি মোৰ যদি বাৰটা বাজি যায় এঘাৰটাতো যদি পাৰ হৈ যায় খোৱাাতত। তেতিয়াাহলে মোৰ ৰাতিটো শুনি নাহে ত' মই সেইকাৰণে যিমান পাৰো জল্দি খোৱাৰ চেষ্টা কৰো।
বৱট সেইটো সোনকালে শুব লাগে সেইটো কাৰণে।
অ' সেইকাৰণে মই জল্দি খোৱাৰ চেষ্টা কৰো এই সেনেকুৱাকে মই যদি এতিয়া শুই যাওঁ। মোৰ টোপোনি আহি যাব আৰু এনেকুৱা।
অ' ৰাতি এনে কেইটা বজাত, নহয় ৰাতিপুৱা কেইটা বজাত উঠা?
ৰাতিপুৱা এনুৱা যেনে ছয়টা বাজে আৰু এইকেইদিন বন্ধ আছে। আছে নহ, ত' মোৰ অলপমান দেৰিয়ে হয় আছে।
অ, বন্ধৰ-বন্ধৰ দিনত দেৰিকৈ শুলেও একো নাই দিয়াচোন।
অ, একো নাই তথাপিও মানে অভ্যাস হৈ যায় যে দেৰিকৈ উঠিলে, তো সেইকাৰণে অলপ জল্দি উঠা এক্সাৰচাইজ কৰিব লগা হৈছে।
সোনকালে উঠিলে ফ্ৰেছো ফিল হয়।
অ ফ্ৰেচ ফিল হয় আৰু মাইণ্ড বিলাক ঠিকে থাকে ৰাতি নলবা আৰু মাথাতো খঙ টাইপৰ এনেকুৱা হয়।
অ বহুত খিনি টাইমো ওলাই দিনটোত সোনকালে উঠিলে।
অ সোনকালে উঠিলে, আৰু দেৰিকে উঠিলে চাবাচোন তুমি টাইমটো নিমিলাই
নিমিলা নিমিলা লাগে উম ঠিকে কৈছা দিয়া। মই এনেই ৰাতি, মই এনেই ৰাতি দেৰিকে শু কিন্তু উঠো সোনকালে সাতটা আঠটা মানতে উঠি যাওঁ। কলেজ থাকিলে বাৰু দেৰিলৈ শু।
উম কলেজ থাকিলে দেৰিলে শুৱা?
অ নহয় কলেজ নাথাকিলে দেৰিলে শু।
অ তাকে অ।
এতিয়া বাৰু বন্ধই আছে কলেজ, এনেই ইণ্টাৰ্ণশ্বিপৰ কাৰণে যাই আছোঁ।
অ সেইটোৱে আৰু ইণ্টাৰণশ্বিপৰ কাৰণে, তোমালোকৰ এতিয়া ইণ্টাৰ্ণশ্বিপ চলি আছে নেকি?
অ, তোমালোক
অ নাই নাই আমাৰ খতম হৈ গৈছে ইণ্টাৰ্ণশ্বিপটো যোৱা বছৰত। আমাৰ ইন্টাৰ্ণশ্বিপ মানে কলেজৰ পৰা লৈছিলে ত' কলেজ কলেজৰ পুৰা হৈ গৈছে এতিয়া আৰু ইণ্টাৰ্ণশ্বিপৰ এইবিলাকতো এতিয়া তোমাৰ চাগে তাতে যাই থাকিব লাগে ন? সেইবিলাক পুৰা ডিচিপ্লিনলী একো নকৰিলে আৰু
অঁ সেইটো সময়ত কৰিব লাগে সেইখিনি সেইকাৰণে কৰি লৈ আছোঁ এতিয়া।
অ কৰি ল'ব লাগে সময়ৰ কাম সময়ত নকৰিলে আৰু কেনেকুৱা হ'ব, পিছত আৰু থাকি যাব অকলে কৰিব ভালো নালাগিব এতিয়া ফ্ৰেণ্ডছৰ লগত অ।
একেলগে কৰি আছোঁ।
ঠিকে আছে দিয়া, কৰিব কৰিছা ভালে কৰিবও লাগে দিয়াচোন। কিমান আৰু এনেকুৱা থাকিবা ঘৰত ন, আৰু এইটো কলেজৰে এটা পাৰ্ট হয়, ন। কৰিব লাগে উম, অভিজ্ঞতা শিকিব পাৰে কেনকুৱা এনেও পিছলৈ ভৱিষ্যতত এইবিলাকে আমাৰ কামত আহিব। অ, সেইয়াই সেইকাৰণে মানে ক, ইণ্টাৰ্ণশ্বিপ কৰাটো ভাল হয় আৰু চাৰ্টিফিকেটটো পালেটো ভালেই।
অঁ সেইটোৱে আমাৰ লাইফত কামত দিব আগত।
অ, সেয়াই।
উম ভাল লাগিল দিয়া, বহুত দিনৰ মূৰত তোমাৰ লগত কথা পাতি।
অ, সেইটোৱে। মোৰো, ভাল লাগিছে বাৰু আমি লগ কৰিম দিয়া কেতিয়াবা। সময় পালে আহিবা, উম উম উম হ'ব বাৰু।
ঠিকে আছে, অ', তেতিয়া শুবাই ন' তুমি?
অ', এতিয়া মানে মই, শুই যাওঁ ন' জল্দিকে, তাৰ কাৰণে শুৱে আৰু। কালি, আহ অ অ ফন মাৰিবা মোক আৰু যদি